নমস্কাৰ, শুনিছেনে আপুনি হয় হয় হয় শুনিছো মই।
অ আপোনাৰ নামটো জানিব পাৰিম নেকি বাৰু
হয়, মোৰ নামটো কৃষ্ণা হয়।
কৃষ্ণা মই প্ৰাঞ্জলে কৈ আছিলো।
আচ্ছা আচ্ছা, ঠিক আছে।
অ, আমি অ মোৰ খবৰ ভাল। আপোনাৰ ভালনে?
হয়, হয় হয় মোৰো ভালেই।
আমি অলপ, আ যদি আপোনাৰ লগত সময় আছে অকণমান পৰম্পৰা বিষয়ৰ ওপৰত আমি কথা পাতিব পাৰিম নেকি বাৰু?
হয় হয়, নিশ্চয় পাৰো আমি কথা পা
অ আৰু পৰম্পৰা বুলি ক'লে ধৰক, এনে প্ৰথম যেতিয়া শব্দটো শুনে, আপোনাৰ মনলৈ কি আহে?
সেইটোৱেই আৰু মানে নিজৰ যিটো মানে বেলেগক ৰেচপেক্ট কৰা বা নিজৰ যিটো জাতি হয় বা ধৰ্ম হয় সেইটোক সেইটো আগুৱাই নিয়া সেইটোক মানে ৰেচপেক্টো কৰো আৰু
হয় হয় অ হয় সেইটো একদম আপোনাৰ দৰে মই ভাবো পৰম্পৰা বুলি ক'লে ধৰক আমি এতিয়া মোৰ নিজা এটা পৰম্পৰা আছে বা আমাৰ অসমীয়া পৰম্পৰা এটা আছে। যিকোনো জাতি, জনগোষ্ঠীৰ বা অহ, আন আন সম্প্ৰদায়ৰ লোকৰ সকলোৰে পৰম্পৰাবোৰ বেলেগ বেলেগ হ'ব পাৰে, তথাপি আ আপোনাৰ সকলো একেলগ হৈ পিনি এটা ধৰক এটা পৰম্পৰা এটা আছে, যেনেকে ধৰক আমাৰ ভাৰতবৰ্ষৰ এটা পৰম্পৰা আছে বা অসমীয়াৰ অসমীয়া জাতিৰ আ নিজাকৈ এটা পৰম্পৰা আছে নহয় জানো? ত' এতিয়া মই মিচিং সম্প্ৰদায়ৰ পৰা বিলং কৰো, এতিয়া মোৰ নিজা এটা পৰম্পৰা আছে। ত' আপুনিও তেনেকে আহ এটা জনগোষ্ঠী বা এটা জা তিৰ পৰা আপুনি আহ নিশ্চয় আহে বা আৰু আপোনালোকৰ নিজৰ এটা নিজাকৈ এটা পৰম্পৰা থাকিব। নহয় জানো?
হয় হয়।
ত' সেই পৰম্পৰা বোৰৰ বিষয়ে বা সেইবোৰ আপোনালোকে কেনেকে
হেল্ল
অঁ, হেল্ল শুনিছেনে মোৰ কথাটো আপুনি?
অঁ, হয় এতিয়া আহিছে চাউণ্ডটো অলপ অহা নাছিল মাজতে।
হয়, ত সেই পৰম্পৰাবোৰ আপোনালোকে কেনেকে আজিৰ তাৰিখতো বা আজিৰ দিনতো কেনেকে আঁ ধৰি ৰাখিছে বা সেইটোৰ বিষয়ে অকমান ক'ব নেকি, আপোনাৰ পৰম্পৰাটোৰ বিষয়ে?
হয় হয়, নিশ্চয় মানে যিহেতু মই অসমৰেই হয়, অসমীয়া হয়, চৌ আমাৰ মানে মেইন আমি বিহুটোয়েই হেৰি কৰো ন, যেনেকে আমি উম বহাগ বিহুতেই মানে আমাৰ পৰম্পৰা হ'ল এনেকে
হয়।
উৰুকা কৰো, পিছত পিছদিনাখন এনেকে যিবোৰ আমাৰ ডাঙৰ হয় সিহঁত তক সেৱা জনাও, গামোচা দিও সিহঁতক।
হয় হয়, ডাঙৰ ডাঙৰক সন্মান ডাঙৰক হয় নে নাই, ডাঙৰক সন্মান কৰি বা ডাঙৰৰ পৰা আশীৰ্বাদ বিচাৰি সেইটো এটা আমাৰ অসমীয়া সংস্কৃতিৰ পৰম্পৰা, নহয় জানো?
হয় হয় হয় সেইটোয়ে, আৰু যেনেকে মাঘ বিহুত আমি মেজি জ্বলাও। সেইটোৱেই আৰু আমি মানে যিমান খিনি পাৰিছো, নিজৰ পৰম্পৰা ৰক্ষা কৰি গৈছো। আৰু এতিয়া দেখা গৈছে, হয় কওকচোন?
হয় কওক, আপুনি কওক।
হয় আৰু এতিয়া দেখা গৈছে মানে বহুতেই সেইটো মানে বাহিৰত গৈও তেনেকে কিছুমান মানুহে কৰিছে আৰু নিজৰ পৰম্পৰাতো যিখিনি পাৰিছে আৰু কৰিছে, বাত কিছুমানে এৰিও দিয়ে তেনেকে, সেইটো এটা বেয়া কথা ন সেনেকে এৰি দিয়া নিজৰ পৰম্পৰাটো।
হয় হয়, সেইটো এটা বেয়া বহুত বেয়া দিশ। নিজৰ পৰম্পৰাটো আমি ৰক্ষা কৰাটো আমাৰ নিজৰ এটা সকলোৱে আৰু আহ মানুহ হিচাপে বা সেই পৰম্পৰাটোৰ এ বা জাতি হিচাপে আমি ৰক্ষা কৰাটো আমাৰ কৰ্তব্য, আঁহ এটা নৈতিক কৰ তব্য বুলি আমি সকলোৱে ভাবি ল'ব লাগে নহয় জানো।
হয় হয় নিশ্চয়।
এতিয়া সকলো জাতি জনগোষ্ঠীৰ যেনেকে পৰম্পৰা আছে, এতিয়া আমাৰ মিচিং সমাজত যেনেকে আপোনাৰ আঁ, আলি আই লৃগাং এটা উৎসৱ, আঁহ এটা পৰম্পৰা উৎসৱ। বা ধৰক আমাৰ আঁ মিচিং সমাজত আৰু তেনেকুৱা বহুত পৰম্পৰা উৎসৱ আছে, ধৰক ডবৰু পূজা আছে, বা এ আমাৰ ঘৰতে এটা আহ পূজা পাতে সেইটো এটা পৰম্পৰা নহয় জানো?
হয় হয়, কওকচোন আপুনি মানে মিচিং আপুনি যিটো মিচিং সম্প্ৰদায়ৰ হয়। ‌ মানে তাৰ বিষয়ে মাই নাজ জানো সিমান এটা আপুনি কওকচোন অলপ
আঁহ, যদি আমাৰ আঁহ সম্প্ৰদায়ৰ পৰম্পৰাবোৰ যদি আমি অঁ মই যদি ক'ব বিচাৰো। তেতিয়া হ'লে, অঁ উৎসৱৰ কথাকে কওঁ আলি আই লৃগাং পৰম্পৰাটো যেনেকে বহুত দিনৰ পৰা সেইটো চলি অহা আমাৰ পূৰ্ব পুৰুষৰ সেই সময়ৰ পৰা চলি অহা এটা উৎসৱ। আৰু এই উৎসৱটো আমি বিশেষকে সেই যেতিয়া এ ধান চপাই মেলি ফাগুন মাহত কৰা হয়, ফাগুন মাহত আপ হয়, ফাগুনৰ আপোনাৰ প্ৰথম বুধবাৰে সেই উৎসৱটো পালন কৰা হয়। তাতে আমাৰ কমিউনিটি হল থাকে, আমাৰ গাঁৱৰ যিটো কমিউনিটি হল থাকে তাতে সকলো মানুহে গোট খাই পিনে। এই হলটোৰ নাম আমাৰ মিচিঙত আপোনাৰ মুৰং উকুম বুলি কয়। যিটো মুৰং ঘৰ। আহ তাতে সকলো ৰাইজৰ মানুহখিনি আহি- পিনি তাতে আপোনাৰ উৎসৱটো পালন কৰে, আহ বনভোজ খায়। আহ নাচ গান কৰে, ততে আলহীও আহে আল সেইবোৰক আমি ধুনীয়াকৈ আদৰণি জনাওঁ, আদৰণি দি পিনি তেখেতসকলকো আপং এবাতি বা সেই আহ টোপোলা ভাত আহ শুকান মাছেৰে বনোৱা চব্জি, গাহৰি ত তেনেকে আপ্যায়ন কৰো আমি। এইটো এটা আমাৰ আহ চলি অহা এটা পৰম্পৰা। আৰু তেনেকে আৰু বহুতো পৰম হয়।
হয় মানে আপোনালোকৰ হেই সেই টো বহুত ডাইভৰচ হয় ন মানে বহুতখিনিয়ে আপোনালোকে মানে এক্সপিৰিয়েঞ্চ কৰে আৰু সেইটোত ন।
হয় হয় হয় তাৰপিছত ডেকা ল'ৰা -ছোৱালীৰে গোটেই ফাগুন মাহটোত আহ আহ ঘৰে ঘৰে আহ ঐনিতম গুমৰাপ নৃত্যয় কৰে। ঐনিতম গাই অ তেনেকুৱা এটা যেনে কি আমাৰ বিহুত আমাৰ ডেকা ল'ৰা ছোৱালীবোৰে ডেকা গাভৰুবোৰে বিহু নাচ কৰে ত তেনেকৈ আমাৰ। আহ মিচিং সমাজতো সেই আহ নিজৰ এটা সেই বিহু আছে।
হয় হয় আৰু মানে বেলেগ পোচাকো থাকে চাগে ন।
অ তাৰ পাছত আকৌ নিজা এটা আপোনাৰ পৰম্পৰা কিবা আছে নহয় সেইটো। ড্ৰেছ আছে। এ পোচাক আছে সাজ পোচাক ত সেইবোৰ পৰিধান কৰে।
হয় হয় হয় হয় মানে বহুত ধুনীয়াই হয় ন, মিচিং যিটো হেৰি হয়।
হয় হয় আমাৰ মিচিং। কালচাৰ টো বহুত মই ভাবো ৰিতচ্ হয় বহুত অহ সকলোৰে এ আপোনাৰো বহুত ৰিটচ্ নহয় জানো
হয় হয় মানে যিয়ে নহওক মানে নিজৰটোক টো আমি ভালে পাওঁ নিজৰ পৰম্পৰাটো মানে বেলেগতটোও, আমি ৰেচপেক্ট কৰিব লাগে সমান খিনিয়ে ন।
হয়।
হয় আৰু যেনেকৈ মানে আমি হয়।
হয় কওক।
হয় হয় কওকচোন আপুনি কওক।
অ তেনেকে আমি আমাৰ সেই নিজৰ। স্বকীয় বৈশিষ্টয়তাবোৰ ৰক্ষা কৰি এনেকে তেওঁ আহ পৰম্পৰাবোৰ ৰক্ষা কৰি আমি চলিব লাগিব, সমাজখনক কেনেকে সেই পৰম্পৰাতটো লৈ গৈ কেনে সমাজখনক আৰু আহ ভাল।
হ
দিশাত আগুৱাই এইবোৰ চিন্তা কৰিব লাগিব আমি সকলোৱে নহয় জানো মিলি জুলি
হয় হয় আৰু মানে বহুত হয়।
হয় কওক আপুনি কওক?
হয় মানে আৰু মানে বাহিৰত কৰবাত তেনেকে থাকিব গ'লেও যে নিজৰ পৰম্পৰাটো এৰি নিদিও তাত তাতে যিমান খিনি পাৰো ৰক্ষা কৰিব চেষ্টা কৰিব লাগে, নে নাই?
হয় হয় সেইটো একদম ধুনীয়া কথা কৈছে। উম যেনেকে দেশ বিদেশত থাকিলেও ন আমাৰ নিজৰ পৰম্পৰাটো আমি তাত যদি দেখাও বা আহ আপোনাৰ বিশ্ব দৰবাৰ যদি আমি দেখাব পাৰো তেতিয়াহ'লে তিয়া আন মানুহবোৰেও গম পাব যে অ এনেকুৱা এটা পৰম্পৰা আছে বা সেই সমাজখন ইমান আহ ডাঙৰ বা ইমান সুকীয়া পৰম্পৰা এটা আছে। নহয় জানো মানুহো আহ সেই পৰম্পৰাটোৰ বিষয়ে জনাত সুবিধা হয় ত আমি যিমান বাৰু আ বখলাবৰ কাৰণে বা পৰম্পৰাটো আনৰ আগত দেখুৱাবৰ কাৰণে আমি ট্ৰাই কৰিব লাগে নিজেও
হয় হয় হয় হয় আৰু তাৰ কাৰণে অলপ আগতে অলপতে যিটো মানে বিহুৰ বিশ্ব ৰেকৰ্ড হ'ল আৰু বড়ো যিটো ডান্স বাগৰুম্বাৰ বিশ্ব ৰেকৰ্ডটো হ'ল সেইটো এইটো ভাল পদক্ষেপ হয় ন মানে উ গোটেই পৃথিৱী হয় পৃ পৃথিৱীৰ মাজত মানে মানুহ বোৰে জানিব পাৰিলে যে এনেকুৱাও কিবা এটা মানে থা আছে আৰু
অ হয় তেনেকুৱা কালচাৰ এটা আছে সেটো আ এ- খন ৰাজ্যত বা অসমত তেনেকুৱা এটা পৰম্পৰা এটা যে চলি আছে আজিৰ দিনলে বা অ সেইটো বহুত ডাঙৰ কথা আমাৰ কাৰণে আহ এচিউভমেণ্ট নহয় জানো
হয় হয় হয় হয় আৰু সেইটোৱে আশা কৰোঁ যে মানে নিজৰ পৰম্পৰাখিনি আমি এৰি নিদিওঁ মানে বেলেগৰতো আপোন নিজ নিজাক কৰি লওঁ আৰু নিজৰতোও এৰি নিদিওঁ বেলেগকো মানে দেখাওঁ যে আমাৰ পৰম্পৰাটো কিমান ৰিচ হয় আমাৰ মানে নৰ্থ ইষ্টৰ যিবোৰ টি মানে ৰাই- জ্য আছে সেইবোৰ কিমান কালচাৰেলি ৰিচ হয় আৰু হয় নাই
অ হয়
হয় আৰু কি ভাবে আপুনি পৰম্পৰা ৰক্ষা কৰিবলে কি কৰিব লাগে আমি
হয় হয় হয় সেইটোৱে অহ তোমাৰো ইয়া ভাবো আৰ পৰম্পৰা আপুনি আ অ হয় মোৰ কথাটো শুনিছেনে আপুনি?
হয় হয় এ আহিছে এতিয়া চাউণ্ডটো আহিছে
অ ধৰ আমাৰ সেই পৰম্পৰাটো যদি আমি ৰক্ষা কৰিব যদি আগলে এ যদি যদি ৰাখিব বিচাৰো তেতিয়াহ'লে আমি নিজেও ওতঃপ্ৰোত ভাবে জড়িত হ'ব লাগিব। পৰম্পৰাটোৰ লগত আৰু আহিবলগীয়া প্ৰজন্মটোক আমি সেই পৰম্পৰাটোৰ বিষয়ে সিহঁতক গ্যাত কৰাব লাগিব জনাব লাগিব যে সেই পৰম্পৰাটো আমাৰ কিমান বছৰ পুৰণি বা কিমান দিনৰ পৰা চলি আহিছে নহয় জানো। যে সেই পৰম্পৰাটো আমাৰ আহ জীৱনৰ এটা আ এৰিব নোৱাৰা এটা পৰম্পৰা বা আমাৰ জাতিটোৰ বা বৃহৎ আমাৰ অসমীয়া জাতিটোৰে কওক বা আমাৰ নানান সম্প্ৰদায়ৰ হেয়ি নিজা নিজা পৰম্পৰা কথাকে কওঁ ত আমি আহিবলীয়া প্ৰজন্মবোৰক বুজাব লাগিব সেইটোৰ বিষয়ে এৱাৰনেছ কেম্পেইন কৰিব লাগিব। তেতিয়াহে পৰম্পৰাটো মই জীয়াই থাকিব বুলি বিশ্বাস কৰো আৰু।
অহ হয় হয় ঠিক কৰিছে আপুনি।
হয় আপুনি কেনেকে ভাবে।
ময়ও সেইটোৱে ভাবো মানে মানে যিমান যি হওক আমি সময় ওলোৱাই সেইখিনি পৰম্পৰা খিনি মানে, কৰি গ'লে তেতিয়াহে অহা জন্ম প্ৰজন্মটোৱে জানিব যে নাই। খিনি আমি কৰিব এইটো আমাৰ দায়িত্ব হয় তেনেকে সিহঁতেও, হয়।
অ সেইটোৱে আমাৰ দুউটাৰ আমাৰ চিন্তাবোৰো মিলিছে নহয় জানো বা, পৰম্পৰাক লৈ পিনি আমাৰ দেউটাই চিন্তাবোৰ বা কথা বতৰাবোৰ মিলিছে গতিকে আপোনাৰ লগত। এ যিখিনি সময়ত কথা পাতিলো বহুত ভাল লাগিল পৰম্পৰাৰ বিষয়েও জানিব পাৰিলো, আপোনাৰ পৰা দুই এটা কথা জানিব পাৰিলো। আপুনিও আহ ময়ো ভাবিছো নিশ্চয়কে আপুনিও কেইটামান কথা জানিব পাৰিলে। অ তেতিয়াহলে আহ আজিলৈ ইয়াতে সামৰণিম মাৰো।
হয় হয় ঠিক আছে হয় হয় ঠিক আছে দিয়ক।
অ ধন্যবাদ।
ধন্যবাদ।
হেল্ল',
হয় কাটিব পৰা নাই আপোনাৰ তাৰ পৰা কাটি দিয়কচোন।
অ মোৰ পৰাও পাৰা নাই একচুৱেলি।
কিয় বা হ'ল এতো।